হেল্ল'
হেল্ল' আহ খবৰ পাতি
অ ক খবৰ চবৰ
ভালেই, তই
আছো কোনো মতে আৰু ইমান ভাল নহয় অলপ বেয়া ভাল মাজত চলি আছো আৰু।
হয় নেকি অ কি হব পাৰে যোৱা নাই নেকি আজিকালি।
মাইক কম্পাৰ আঙুলি কাটি গিছে কেতিয়াবা মান প্ৰব্লেম দিয়ে হা
কি কৈছা
কোম্পানীত এজনৰ আঙুলি কাটি আছে কেইজনৰ মানে মেচিনটা অলপ মানে বেয়া মাজে মাজে। ভালে কামন নকৰে না
অ সেইকাৰনে
দু উম দুদিন বাৰেবাৰে মেচিনটা অলপ মানে কি কৰিব লাগে অলপ কাম কৰে এক দিন ভাল কাম কৰে আৰু এক দিন অলপ প্ৰব্লেম দেখায় ইয়াত ভালকে কি নকৰে ডৰ অলপ ভালকৈ চলি থাকে আৰু মাজে প্ৰব্লেম হৈ যায় অলপ হয় আৰু ৰিক্স আছে মানে অ অ ৰিক্স আছে মানে বহুত সাৱধানে কাম কৰিব লাগে সি জানছিল কাম তথাপিও তাৰ হাত কাটি গিছে। এখন মইতো নাজানো তাৰমান ভালকে শিকাইও নাই তাৰ কেনেকৈ ইতা ইতা কৰ সেনেকে স নিজে নিজে নিজে কৰিব লাগে মানে চাই সেনে কামটা শিকাই নিদে কাইও
আহ আমিতো নাজানো আমাৰ তো বেছিকৈ কাটি যাবা আৰু
উইটাই ভয় লাগছে ন
অ
ত কৰ ভালে কৰিছা পইচা পচা ভালে দি আছে
অহ
লাইট কোম্পানীটো কি হল, অ
লাইট এতিয়া মানুহ নালাগে বোলে
অহঁ নম্বৰটা লৈছিলে চুপাৰভাইজাৰৰ
নাই নাই বুজিছিল নালাগে লাগিলি কম
অঁ
কি নালাগে যদি কি কবি ক
উম উম
মানে মানুহ এভলেবল হৈ আছে বাহিৰৰ মানুহ আছে না লোকেল মানুহখিনি কাম নাপায় বাহিৰৰ মানুহ খিনি পায় বেছিকে আজিকালি এটাই প্ৰব্লেম
সেইয়ে নহয় তাহন তাহৱ তাহন ৰেগুলাৰলি কৰে না তাহন আৰু লোকেল মানুহকে ধৰ আজি গেল কালি নেগেল পৰহি যাব তোমাৰ মত মিলাবা লাগা হয় না কাম গিলা বাহিৰৰ মানুহবিলাক আহি ৰুম ভাড়া কৰি থাকে ডেইলিকে কৰে ।
অ
সেইকাৰণে তাহাক খেলোতে বেছি দে । ম ধাম দিন এশ ন । কৰে আৰু বেয়া প্ৰব্লেম নহ'লে ।
এটা এইটো আপোনাৰ ।
কিন্তু আমাৰ ধৰ ঘৰ থাকে এনেকুৱা সেনেকা লগোৱা লগি মাজে মাজে কি কি বি থাকিল এ নেজাও এনেকুৱা চৰা কেতিয়াবা ক্ষতি কৰি দিয়ে ধান মানুহ মিলাবা লগা হৈ যায় আৰু।
বিহাৰৰ মানুহ একো কাম কৰিছে ইয়াতে বিহাৰৰ মানুহ ইয়াতে কাম কৰিছে পাটনাৰৰ মানুহ কাম কৰি আছে মো কোম্পানী তাত ।
উম । পাবৈ ।
পামিছ নে দেই আমি মিছ দিম ওচৰত য়ে
মিজ দিলটো তাহাক তাহোন বেয়া হয় ন কামটো তাৰ পাছতো ওলাই দিবা খোজি দিবা নোখোজে । মিছ কলিতা তাৰ । সেয়েহেই কামটোত মানুহ নতুন মানুহ পটোকে নেপায় না । সেই কামটোত দুইজনে বেলেগ । কাম কৰি থাকাতে আহি চাব লাগে সেই কামটা ।
হৈ যায় সেইকাৰণে আমাৰ ওপৰত তাহাটৰ ইন্টাৰেষ্টটো নাথাকে ।
উম । তই তাৰ ৰেগুলাৰ বেচিছত কাম কৰা অভাৰটাইম কৰি দিয়ে তাহোনাৰো । অলপ সময় বেছিকে কৰি দিয়ে ।
অ আতে ।
আহ আহ সেইটো যাবি আৰু নে কি ।
আ ঢকা লাগ ছাব্বিশ তাৰিখে কনফাৰ্ম শেট হৈ গৈছে । চিত নাম্বৰ ও পাই গৈছে । তুলো।
অ ঠিকেই আছে । এইবাৰ বোলে মই যা নহ'লে । অ গ'লে মজা ন। হব আৰু
অ । ধুনিয়া চিত পাই গৈছো একেবাৰে ঘুমাই ঘুমাই যায় থাক ।
অ । কেনিনো যায় থাকে হেন লাগে আৰু মোৰ ভাল লাগে না ।
ভালে লাগে বৰিঙো লাগে উপায় নাই আৰু যাবই লাগব না ।
অ অ বহুত সময় থাকিব লাগে যে
উম উম কিবা ঘণ্টা থাকিব লাগব। চল্লিশ ঘণ্টা পয়ঞ্চল্লিশ মিনিট।
অ তেনেহলে কম টাইম আছে ৰাতি হব দিন হব ৰাতিপুৱা হ'ব।
উম ট্ৰেইন আছে তৰ নিব বেপাৰা হা
হম
নিবঙাই গাৱৰ পৰা ট্ৰেইন আছে ৰাতি নটাত পঁচপন্ন মিনিটত।
উম
অমৃত ভাৰত এক্সপ্ৰেছ
অ।
ন টা পুষ্পন্নত আছে। তেন্ত আহিব তাৰ পৰা আম আমি উঠবা লাগিব ত বগাঁৱৰ পৰা ন নটা পচপন্ন মিনিটত, উঠি তাৰপিছত তে ছাব্বিশ তাৰিখে ৰাতি নটা পচপন্ন উঠব লাগিব যাই পাম আঠাইশ তাৰিখে আঠাইশ তাৰিখে। দুটা চবিচত যাই পাম।
ভালা ইমান সময় কি কিয় খা থাক খাওঁ। ক তাতে কিনি খাব পাৰি না খাব লৈ যাব লাগে।
পাৰি, কিছুমান ভাল নাথাকে কিছুমান ভাল থাকে। টিউশচনো পা কিনিলে ভাল থাকে। ভিতৰবিলাক কাচা মিচাই লৈ আহে।
আহ কিছুমান বেয়াতহে থাকে পুৰা। হয় কিয়ত পৰে অ অ পকা চকা পৰা থাকে কিছুমান ঘণ্টা।
মই খাবা নৰো। কিছ কিবা লৈ যাব লাগিব কল চল যেনেকে বিস্কুট বিস্কুট যেম খাবা পাৰো।
উ লৈছে দে কিবা।
উম। শুকা বস্তু শুকান বস্তু লৈ যাব লাগিব তে খাবা পাৰবি।
উম। গুকান বস্তু পান পানীৰো দাম বেছি লয়। অ পানবজাৰত দাম বেছি লই। পানীৰো।
দাম বেছিলয়। আমাৰ শ্লিপাৰ হয়। শিল্পআৰত অলপ ভালে আছে। কিন্তু সবচে বেছি ভাল আছে তোৰ ফাৰ্ষ ক্লাছ এছি।
ও।
ফাষ্ট ক্লাছ এছি ঠাকাত একেবাৰে বহুত ফেচিলিটীৰ ভাল ফেচিলিটী তাৰ ভিতৰত এটা ৰোম দিয়ে ৰোম ৰ নিচা থাকে ৰোমতা লক কৰি দিলি ঘমাই থাক টেনচন নাই। চুইচ টিপি দিলি কিবা লাগিল বস্তুটো দি যাব আহি কিনে । তাত ইটোত প্ৰব্লেমে নাই তিতিও আহি সোমাব নোৱাৰে তিতি দিজে দৰ্জা খট খটাব লাগিব যে আহো বুলি খুলি দিবে তেতিয়াই সোমাব ভিতৰত।
উম।
বহুত ভাল ফেচিলিটি আছে ফাৰ্ষ্ট ক্লাছ তাতে এছি।
আজকে কি কিমান লাগে পইচা দিয়াৰ কাৰনে ।
ফাৰ্ষ্ট ক্লাছত লাগে চাৰি হাজাৰ চাৰে চাৰি হাজাৰ এনেকে ভিতৰতে পৰে।
অ' আহিছা না কেতিয়াবা ফাৰ্ষ্ট ক্লাছত।
নাই যাৱা যাৱা নাই ।
অ আহাতে চাগে আইভি।
অ' যাবা লাগাব চাবা লাগোম মানে ক । মই এটা শুনছো ম মানুহ কিছু আমাৰ লগ মাখান গেইছে কিছু মানে ফাৰ্ষ্ট ক্লাচে এত্ত। মানে কয় আমাৰ লগত। মানে গল্প পৰহেনা । উম হয় নেকি হৈছে এনেকা নেকি মইছো ৰ আমাকো যাব লাগিব এদিন।
অ' একবাৰ যাই চালে হল কেনে লাগে হয় নে নায়।
অ। তাই ভিডিঅ' বনাম দে ভিডিঅ' বনাই ন আপলোড কৰিম না।
অ' অ' বনাবি ইতাই এ ইটাই ইটি এতিয়া পাৱ আৰু ভিতৰ পাৱৰ আৰু ভিডিঅ বনাবি এতিাই পুৰুফ থাকিব না হেনা নাই মানুহে কথাত বিশ্বাস নকৰে না।
নাই নাই আজিকালি বিশ্বাস নকৰে নাই যায় ভিডিঅ' বনাই ফাৰ্ষ ক্লাছে এচিট। তাৰপিছত ভিডিঅ'টো আপলোড কত দিবি ইষ্টাগ্ৰামত। ফেচবুকত তে মানুহে কব অ' ই গেইছি ফাৰ্ষ্ট ক্লাছ এচিত।
উম উম নহ'লে বিশ্বাস নকৰে মানুহবিলাকক থেই ইয় যাব পাৰব নেকি? এনে এনকে কয় মানুহবিলাকে ন।
উম অ'।
অ'।
সেইটাই টো।
অ' এই আমাৰ আমৰ গাছত বান্দৰ আহি গেইচে।
হয় নেকি? কৰ পৰা বান্দৰ আহে?
সেই শ্ৰীসূৰ্য শ্ৰীসূৰ্য আমাৰ ওচৰতে নহয়।
উম।
আম গিটা গতে খাই খাই ফেলাই দে।
হয় নেকি?
দুটা তিনটা আহিচে নেকি বান্দৰ?
ভদাৰ পই গ তৰ
আহ
হল
আচছা
হেল্লো '
অ।
বান্দৰ
হয় নাহে নহয়
থৰি নে বান্ধি ন ৰাখি দিবি কিবা কিবি খোৱাবি তলত ভৰিব ডান্স কৰিবা সেইকাৰণি হ
অ
হয় নেকি?
যত্ন কৰিব লাগে ভালে কিবা হ'লে সটো পাপ লাগব না । তাত দন তাত দন যৰ পৰা আহিছে আহিছে ফুৰিব কাৰণে অলপ টাইম হ'লে গুচি যাব নিজে-। উ
অহ মানে কিবা লাগিব পায় দেখোন। মিঠু মিঠু মিঠু
এতিয়া এতিয়া আৰু এটা ৰাখিছো দে ভাই ইফালে আমাৰ যি গোলটি চুটি লৈ চলিগিলাক ঘূৰি থাকে অলপ সিফাল উৰি যাব অলপ বাহিৰৰ পৰা কবাত মাৰি দিব গো্টি গি গাই বা চেচ। অহ পিছত ভিছত বেয়াই লাগিব পিছত
অহ
বহু দিন আগতে সৰু হাতে ৰাখছিলো এখন
নাথাকিলে ভালকে মাতে মৰম বছ মাতে যি ক ক তাকে শ শিকালে শিকি যায় ভাল লাগে
অ অহ সেইটো হৈ ৰ
মানুহ আহিলি মানে কিবা কৰে মানুহ আহিছে বুলি ন
অ অ অ ভালে এনেই ।
এই বস্তুটো ভাল লাগে ।
উম । ভাত চাত খালি নে নাই?
ভাত খানে খাম দে ন
অ আছা কি খাইছা চাহ খাইছা? নাই খোৱা নাই বনাই নাই ভাত আমাৰ আজি। চাহ খাইছো বিস্কুত
অ মই অলপ এইফালে গলো এইফালে ঘৰ লৰা ওলাই ঘৰত ভাল নালাগে না
আহ
গাঁৱ গাঁৱত ইমান ভাল নালাগে মানে অলপ চহৰত ভাল লাগে
উম সেইটো হয়। এতি
বাইছ তাৰিখে আম্ববাচী অম্বুবাচী মেলা আহিছে যাবি নাই?
উম যোৱা নহ'ব চাগে মানে অলপ অসুবিধা আছে। যাম বুলি ভাবিছিলো মান কিবা হয় এখন কবাই নৰো
ট্ৰেইনত গৈ কিমান লাগব ইয়াৰ পৰা?
ট্ৰেইনত দি একশ টকা লাগিব নেকি ন পঁচিছ টকা লাগে বা দুদনাইৰ পৰা দুদৈৰ পৰা চাগে পঁচিশ পঞ্চাশ এনেকে যাব কি জানে।
অঁ তো দুইশ টকা মানলৈ যাব পাৰে আপ নাকি,
যাবতো পাৰি ভাইৰে বস্তু ছচটু দাম যি তাৰ পানী পিহা লাগিলে তুমি এ বতল কিনি খাব লাগিব, বা কিবা প্ৰব্লেম হল কিবা কিবি ল'ব লাগিব, তোমাৰ কিনিবা চিনিব লাগিব
আৰু নাই এইটোতো বাদ দিয় পইচাটো লগ লগা এ তাতে খাবা দিয়ে কিবা কিবি, গলে
নাজানো অন্ততো নিজৰ পৰত থাকুৱা লাগিব নকৌ তাতে হাত পাই থাকিব ক'বা ফিৰি দেখা প হাত প থাকিব নেকিব ধৰি
ন ন না নিজে ত লৈ যাব ল নিজ ত লৈ যামেই তমি গি
উ
নাজানো গম ন মই যোৱা নাই যিহেতু,, এবাৰো যোৱা নাই। উম
অ ভাল লাগে তলত কথা পা হাল